কি খবৰ
ভাল ভাল তোমাৰ
আছো আছো
অ আছো আছো ভালে আছো কি কৰি আছা
বনাই আছো ৰ'বা
অ কি বনাইছে ভাতত নাই নাই কোৱা নাই আজি
মই দালি বনাইছোঁ
হু
তাৰপিছত তোমাৰ এখন শুকান মাছৰ চাটনি বনাইছো
উম
তাৰ পিছত পটল ফ্ৰাই বেচনেদি ফ্ৰাই কৰিম
অ
অ
কতো ফুৰিব যোৱা নাই গাঁৱত
ফুৰিব গৈছিলো ৰবা আহিলো নলবাৰী গৈছিলো
অ ভালে ঠিকে আছে এতিয়া আছো আছো ঘৰতে আছো যোৱা নাই ক'তো ফুৰিব
উম
উম তাকে নিউজ চিউজ বিলাক চাই আছা নে নাই
অ তাকেই তো বাপৰে বাপ কি অৱস্থা বেয়া পানী চানী ইমান বাঢ়িছ
অ ইমান বানপানী একদম বোকা ইমান ধুনীয়া ধুনীয়া ঘৰ বিলাক গোটেই বিলাক
উম ঘৰ বাৰীৰ অৱস্থা বেয়া হৈ গৈছে পুখুৰীৰ মাছ কি ক'বা আৰু। বেয়া লাগিছে, নিউজবিলাক দেখা পাই বহুত বেয়া লাগিছে।
ইমান ধুনীয়া ধুনীয়া ঘৰ বিলাক গোটেই বোক বোকা হৈ যায়।
বোকা বোকা কাপোৰ কানে গুৱাহাটীতো হৈছেতো তেনেকুৱা।
উম উম।
গাঁৱতো গাঁওৱ গুৱাহাটীতো হৈছে।
তাকেটো। কেনেকে যে আছে মানুহ বিলাক, আছে আছে। বোলো কেনেকে যে আছে। আৰু মানুহ বিলাক একদম, ইমান বেয়া লাগে চালে নিউজটো।
লোৱা পানী চানী ইমান দিন।
উম উম উম উম। তুমি এনে কি ভাবা তুমি এইবিলাকৰ কাৰণে জগৰীয়া কাক পাতিবা?
জকুৰীয়া মানে আজিকালি এনেকা হৈছে মানে ঘৰ বাৰী বহুত বহুত বনাইছে বিল্ডিং চিল্ডিং বনাইছে না। পানীবিলাক বৰষুণ আহিলে মানে যেনেকৈ আগতে গৈছিলে আজিকালি সেই ছিষ্টেমটো নাই। নাল বিলাক মানে।
মাৰ খাই গৈছে।
মাৰ খাই গৈছে আকৌ মানে নালাবিলাক কি কৰিছে আগতে যেনেকুৱা ডাঙৰ ডাঙৰ আছিল। আজিকালি ঠেক কৰি কৰি ঘৰ বনাইছে দোকান বনাইছে। বুজি পাইছানে।
আছো আছো।
নিজৰ নিজক লাগে নিজক লাগে নিজৰ নিজৰ কাৰণে গোটেইবিলাক কৰি গোটেই মানে- য'ত পানী সোমাব লাগে তাত, সুবিধাখিনি কৰি লৈছে য'ত পানী- মানে শুহি যাব লাগে তাত শুহি নাযায় পকা বন পকা কৰিছে ক'ত আৰু শুহি যাব।
উম উম।
তেনেকুৱা আছে আৰু।
উম।
এতিয়া- কি ক'ম আৰু চৰকাৰকে ক'ম নে পাব্লিককে কম। মানে উপায় নোহোৱা হৈছে মানে।
সেইটোৱেটো। এ বেছি মোৰ এই এইবিলাক জীৱ জন্তু বিলাক আৰু এই এই মাহেকী- এই বয়সীয়াল মানুহ সৰু পোৱালী বিলাক সেইবিলাক বেছি বেয়া লাগে।
এতিয়া তুমি চৰকাৰক দুখীবা চৰকাৰেতো কোৱা নাই। যে নালা বিলাক বন্ধ কৰি ঘৰ বনোৱা দু দোকান পোহৰ বনোৱা কিবা কৰা হয়'নে নহয়। চব বস্তুতটো আৰু চৰকাৰকো দায় দিব নোৱাৰি না।
উম সেইটোৱে সেইটোৱে।
তেনেকুৱা, এতিয়া আমি কওঁ দিয়াচোন। চৰকাৰে কিবা এটা কৰি দিব লাগে সঁচা কথা কিন্তু চৰকাৰে নকৰিব কি।
আমিও কৰিব লাগিব।
অ আমিও নিজে বুজিব লাগিব।
কেট বা তেনেকুৱা পেলনীয়া বস্তু যাতে বেছি হে আনা নহয় আৰু মানে।
উম উম।
নলা নৰ্দমাত পেলালেও জাম হৈ যায় না-
অ নিজেও ঠিক কৰিব লাগিব-
উম উম-
বাকী তুমি ক'ত গ'লা ফুৰিব-
ফুৰিব মানে এনে ওলাই গৈছিল আৰু ত এতিয়া আৰু বৰ্তমান বিশেষ কতো যোৱা নাই।
উ উ উ খোৱা লোৱা কৰিছানে- অঁ তোমাক মাতিলোঁ তুমি নাহিলা আহিবাচোঁন-
যাম যাম যাম বাৰু এইকেইদিনতে যাম বাৰু মই ভাবি আছোঁ- যাম বুলি মানে বৰষুণো দি আছে ন-
অঁ সেইটো হয়- মই আজি ফেঞ্চিয়ে যাওঁ নেকি অলপ বজাৰ আছে কাপোৰ বজাৰ কৰিব লাগিব-
আছে মানে কি হয় বৰষুণ দিলে মানে ফচি যোৱা যায়- ক'ৰবাত যাব আৰু ভয়ো লাগে যে ওলাব একদম ৰাস্তা-
অঁ বানপানী হৈ যায় অলপতে বানপানী হৈ যায়-
মানে বৰষুণ আহিবই নাপায় তেওঁ লগা লগ বানপানী
উম-
বাকী আৰু খবৰ চবৰটো ভাল চাগে- উম উম-
ঠিকে আছোঁ বাৰু
উম
চব ঠিকে থাকে আছে
উম
বোলো কি হ'ল খবৰে নাই ছোৱালীজনীৰ আজি ফোন কৰিলে ভালে হ'ল- উম
আছিল ন-
এদিন ওলোৱা উম কৰবাত ফুৰিব যাওঁ পাৰ্কত- পাৰ্কে চাৰ্কে যাওঁ অলপ বহি আহোঁ মন চন ভাল লাগিব হয়নে
সেইটোৱে এ বৰ একদম ইমান হা
কি খালা এতিয়া
কি খালা মানে সেয়া খাইছো ৰাতিপুৱা বা চাহ অ কি কয় চাহ খালো
উম উম উম
তাৰ পিছত এতিয়া বৰ্তমান এনেই আছো আৰু
উম উম মই এই ভাত খোৱাই নাই ৰ'বা বনাই আছো ময়ো খালোঁ ৰুটি চাহ খালোঁ
উম ভাতটো হ'লে ভাত খাম
ঠিকে আছে
হয় অলপ কাম আছে ৰবা ওলাই যাব লাগিব
উম এই গৰমত শ্বিলং টিলং যাব লাগে শ্বিলং চেৰাপুঞ্জী দাৰ্জিলিং সেইবোৰ ফুৰিবলে
অঁ অঁ সেইবিলাকত গৈ ভাল লাগে এ লগ চগ হ'লে ভাল লাগে অকলে ভাল নালাগে
অ পটল খাই ভাল পোৱা নেকি তুমি অ অ অ অ উম
পটল পিটিকা পটল ফ্ৰাই আজি বেচনেদি ফ্ৰাই কৰিছোঁ
অ
সদায় আৰু একে বস্তু কি খাই থাকিম অলপ বেলেগ বেলেগ ভাল লাগে
অ
হয়নে নহয়
উম উম উম উম
মা কি কৰিছে ভাত বনাই আছে নেকি
অ ভাত বনাই আছে ৰবা অ তুমি পটল খাই ভাল পোৱা ন
অঁ- অ
অ কেনেকে বনাইছা পটলটো ভাজিছা নে কেনেকে ভাজিছা
পটলটো মানে সে আৰু বেচন অকমান চাউলৰ গুৰা তেনেক কে মিক্স কৰি অলপ মানে তিঁয়াই থৈ দিছো আৰু বেচনত এতিয়া আকৌ ৰিফাইনেদি ভাজিম তেনেকুৱা আৰু
ভালে
মানে এনে ডাইৰেক্ট পটলটো ভাজোঁ বাৰু
উ
যে এনেকে বনাও পটলটো চেলাই লৈছো অলপ নহ'লে বাকলিতো অকমান ডাঠ ডাঠ থাকে যে উম সেইকাৰণে
ঠিকে আছে উম দূৰ্গা পূজাও আহিল লাহেকে আগচ ছেপ্তেম্বৰ গ'ল অক্টোবৰত পৰিবই
অ'।
ক'ত ক'ত যোৱা দুৰ্গা পূজাত ফুৰিব।
দুৰ্গা পূজাত গুৱাহাটীতে ক'বাত ক'বাত চাওঁ গনেশগুৰি বেলতলা। অ চাও চাওঁ বে গণেশগুৰি বেলতলা। এইফালে আৰু মালিগাঁও এনেকে যাওঁ লগৰ লগত আৰু ভাচনিৰ দিনাও যাওঁ
অ ভালে ভালে যাব লাগে বুলে ভাল লাগে মোৰ লাষ্ট ত দিনাখন খুপ গাই লাগে
লাষ্টৰ দিনা বেয়া লাগে অ'। কি কৰিবা আৰু।
উপায় নাই।
উপায় নাই না তেওঁ যেনেকে আহিছে তেনেকে যাব। থাকিবতো নোৱাৰে।
উম।
সেইয়াই আৰু মানে শুকান মাছ আনিছিলো কালি।
উম উম।
তাকে শুকান মাছ বনালো ধুনীয়াকে। পিয়াজ বিলাহী জলকীয়া পেজ বিলাহী জলকীয়া
অ'।
তেনেকে ফ্ৰাই কৰি অলপ গ্ৰেভি টাইপ আজি তেনেকে খাই দিওঁ আৰু দালি বনাইছোঁ
অ' দালটো কি দালি, দালি খাও খাও মই খাওঁ
অ' দালিটো তোমাৰে এ মগ-মচুৰ আৰু বুটৰ সেনেক কে মিক্স কৰি তুমি শুকান মাছ খোৱা নে নোখোৱা?
শুকান মাছ মই খাওঁ নোকোৱা নহয় কিন্তু উম ইমান সেই মানে ভাল নাপাওঁ আৰু মানে
অ খাবা
খাব লাগে সেইবো
টেষ্টি লাগে শুকান মাছটো উম বহুত ভাল লাগে মই বহত ভাল পাওঁ
অ
দিয়া আছোঁ দিয়া আৰু
উম উম উম
মই আক ক'লো ন চাদৰ-মেখেলা আনিব যোৱা বুলি ফেঞ্চি এতিয়া মানে আকৌ সেই কৰিব লাগিব মানে এযোৰ অকমান কিবা ফাটা ওলাইছে ৰিটাৰ্ণ কৰিব লাগিব।
অ অ কিমান মান ললে এনে
অ কিমান মানে তোমাৰ হ'লচেলৰ পৰা আনিছোঁ
অ
এই ছয়যোৰা আনিছোঁ।
অ
তেনেকে আৰু কিবা কবাত যদি আঠশ কবাত চৈধ্যশ কবাত তেৰশ সেনেকুৱা আৰু
ঠিকে ঠিকে ক'ত পিন্ধিবা ইমান সুপা
বিয়া আহি আছে ৰবা এখন বিয়াত পিন্ধিব লাগিব।
আটচ্ছা।
ক'ত আৰু সদায় সদায় বজাৰ যাই থাকো সেইকানে
হয় ঠিকে আছে ঠিকে আছে ভালে।
সদায় সদায় যাব বেয়া লাগি থাকে
অ অ
এতিয়া আৰু চিলাই থৈ দিম
উম
পিন্ধি থাকিম আৰু
অ চিলাব জানা ন ঘৰত?
হম
চিলাব বোলো জানা আৰু
অ অ চিলাব জানো আছেনে চিলাই মিচিং মোৰ ব্লাউজটো খালি কি মই বেলেগত দিওঁ
উম শিকি ল'ব ব্লাউজটো নহ'লে আজিকালি ইমান পইচা
এই বাপেৰে বা পাঁচশ, ছয়শ টকা ব্লাউজত
অ ব্লাউজৰ ইমান পইচা চিলনিতে ইমান লয়
উম।
সামান্য মেখেলা এখন চিলাওঁতে কিমান পইচা গুচি যায়?
এশ বিশ টকা।
উম। যিটোত নৰ্মেল চিলাই থাকে সেইটোতে ইমান হোপাহ।
উম। মানে বস্তুবিলাকৰ দাম বাঢ়িছে, কাপোৰৰ দাম বাঢ়িছে।
সেইটো হয় বাৰু।
তেনেকুৱাই, আগতে পাঁচ টকাত পাইছিল, আজিকালি পাঁচ টকাত না- হয় দহ, পোন্ধৰ টকা লাগে এটা তাকৰিত। মই সেই আৰু এটা-
আচ্ছা আচ্ছা, ঠিকে আছে। সেয়া আৰু খাবাই নহ'লে ন। উম ন ক অঁ অঁ।
দিয়া।